ত
হেল্ল',
অঁ-
অঁ কি কৰি আছা?
এই এনেই আছিলোঁ আৰু এ দিয়া গা পা ধুই আহিছোঁ।
অঁ অঁ
তুমি?
এই তোমাৰ, আমাৰ মানে মধুৰিআম গছ এডাল আছে যে
উম
এ মধুৰিআম মানে পাৰি আছিলে এই বৰ্তা এজনে
অঁ
তাকে খাই আছিলো।
মিঠা নে
উম তোমাৰ মিঠা ডাঙৰ ডাঙৰ হয় মানে
কলেজ খুলিলে লৈ আহিবাচোন।
তেতিয়ালৈ নাথাকিব আজি আধা পাৰিয়ে লৈ গ'ল, মানে তোমাৰ ডাঙৰ মানে নেবেচো আমাৰ মানে চবকে ভগাই দিয়ে ওচৰে পাজৰে
অঁ
অঁ মানে ডাঙৰ মানে তোমাৰ এটা খালে তোমাৰ পেট ভৰি যাব
আহ আমাৰ আছিলে আগতে। উম, সেই পুখুৰীডালৰ ওচৰতে আছিলে।
অ অ।
হে এতিয়া সেইডাল কাটি দিয়া গ'লগৈ মিঠা আছিলে বহুত মই ভাল পাইছিলো আৰু সেইডাল খাই পেলাই কাটি দিলে আৰু এতিয়া
এই আমাৰ বহুত মিঠা, অ মানে কি জানা এইকেইদিন যে বৰষুণ একেৰাহে যে দি আছিলে।
উম।
গোটেই মধুৰিআম সোপা পকিছে দিয়া।
অঁ।
এ পকাৰ কাৰণে মানে আজি বৰ্তাই পাৰিলে, পাৰি পেলাই সিহঁতৰ মানে বৰ্তাহত মানে আমাৰ এইখিনি গাঁৱত নাথাকে সিহঁতৰ মানে অকণমান অকমান ঘন মানাই বহুত কম মানুহ থাকে সেইখিনি বেচাপতি বুলি কয়। সেহত মানে তাত থাকে একে সোপা মান লৈ গৈছে।
উ'ম।
এ এনে বেয়া হৈ যোৱাতকে হয় খোৱাই ভাল।
অ এনে বেয়া সজতকে মানুহক দি পেলাই সেইটোয়ে ভাল দিয়া।
উ আৰু কিমা মানে বেলেগ ফল-মূলতকে মধুৰিআমত বহুত বেছি শক্তি থাকে।
অ হয়, কথাটো।
এটা মধুৰিআমত তোমাৰ চাৰিটা আপেলৰ সমান শক্তি থাকে।
উম।
মানে মধুৰিআম খাব লাগে।
উম।
যদি কলেজ খোলালে থাকে লৈ যাম, যদি মানে পকিছে বুজিছা গোটেই খোপা।
উ পকিলে ঠিক নাই নাথাকিবও পাৰে, আজি এই কেই তাৰিখ হৈছেনো তেৰ তাৰিখ হৈছে হে তেৰ নে চৈধ্যয় তাৰিখ আজি?
আজিৰ তোমাৰ চৈধ্য তাৰিখ নেকি?
অ সেই আজি চৌধ তাৰিখ হৈছেহে, ক'ত আগষ্টলৈ থাকিব। আৰু আগষ্ট কেই তাৰিখে সে কলেজ খোলে ঠিকেই নাই।
অ তোমাক মোক খালি ৰিল এটা দিছিলো চাইছিলা? তাত বৈ থক তোমাক মোক কালি দি থৈ আহিছিলো, বৈঠকত কৈছে যে--এ পি এছ চি, ইউ পি এছ চিৰ কাৰণে তোমাৰ অ কি বুলি কৈছে, ডিগ্ৰী কৰিলে মানে ফৰ্থ ইয়েৰটো জৰুৰী নহয় বুলি কৈছে। আৰু এতিয়ালৈকে মানে হেৰি এডমিশনৰ কাৰণে মানে শিক্ষামন্ত্ৰী হকলে একো আলোচনা কৰাই নাই বুজিছা? কৈছে যে আগষ্টত মানে এডমিচন হ'ব, কৈছে যে হেৰী নতুন এডমিচন তোমালোকে মানে ললেও হ'ব, নল'লেও হ'ব, মানে নাম থাকিব বুলি কৈছে।
নাম থাকিবই।
অ কৈছে এডমিশনটো লব পাৰিবা, মানে এইটো চাৰি বছৰো কোনো জৰুৰী নহয়, যে কৰি'বই লাগিব। সেইবোলি কৈছে। তেওঁ মানে আৰু এজনে ধৰি লওক কৈছে আৰু এতিয়ালৈকেতো নতুন টিচাৰ অনা নাই? আৰু ৰুমোতো থাকিব লাগিব হয়, কলেজত?
অঁ।
তাৰপিছত কৈছে সেই বিষয়ে আলোচনা হ'ব কিন্তু এতিয়ালৈ মানে, বৰ্তমানলৈকে তোমাৰ এডমিশনৰ কাৰণে সেইয়াত একো পাতা নাই।
সিহঁতে কিনো কৰি আছে ন এতিয়া। এতিয়ালৈকোনো পাতিব থাকে, এইবিলাক বস্তু আগতে ষ্টুডেণ্টক ক্লিয়াৰ কৰি দিব লাগে।
তাকে দু এতিয়ালৈকে মানে তেখেতসকলে একো আলোচনা কৰাই নাই, আলোচনা কৰক আৰু আগষ্টত বুলি কৈছেহে।
মই দেখিছো ভিডিঅ' এটাত, এয়া হেৰি কোনো এনেও ছিক্স চেমৰ ল'ৰা-ছোৱালীবিলাকৰে কিতাপৰ ঠিক নাই সেই ঠিক নাই যি পৰা য' তৰ পৰা যি, তি তিকিনি দিব কোনে অডকাল কিতাপ কিনিব, সেইকাৰণে চব ইচুডেনে আজিকালি ফোনৰ পৰাই পঢ়ে হয়? তাৰপাছত এতিয়া আকৌ আমাৰ চেভেন, এইত চেমত কি দিব একো ঠিক নাই। কিয় চিলেবাছে নাই, আমাক কি চিলেবাছ বনাব সেইটো ঠিক নহয়ছে।
তাকে আকৌ তোমাৰ টিচাৰো কথা আছে ন চেভেন-এইট চেম টিচাৰ আনি এনেই কিয় কৰে সেইটোও একো নাজানো, তোমাৰ ৰুমো পাব লাগিব দিয়াচোন।
আছে আম ডিপাৰ্টমেণ্টত।
আৰে সেইটো হলেও ৰুমো থাকিব লাগিব দিয়াচোন, হয়নে নহয়?
অ ৰুমো থাকিব লাগিব, কন চোৱা এনেও সেইটো তিনিটা বছৰৰ হেৰিকে বনাই বনোৱা গৈছিল হয়, ন নহয়? ত চবে ক্লাছ কৰিয়ে থাকিব, আমি ক'ত কৰিম।
সেইটোৱে টো ৰুমো নাই ন টিচাৰো লাগিব?
উ'ম।
অ বা কেনেকুৱা কি হয়, ক'ব নোৱাৰিছো আৰু কি হয়।
এতিয়ালৈকে এইবিলাক আলোচনা সিহঁতে আগতে কি কৰি থাকে? সময় খ মানুহে সময় এতে মাৰিব লাগে, এতিয়ালৈকে থাকে নি?
সেইটোৱে সেইটোৱটো চবেই আমাৰ লগতে গোটেই সোপা উলত পোলতাবোৰ কৰি থাকে সিহঁতে।
উম মাথাটো গৰম কৰি দিছে ষ্টুডেন্ট বিলাকৰ আৰু ডিপ্ৰেশচনত গুচি গৈছে চব।
উম আকৌ সেইদিনাখন যে তোমাৰ ডি এল এডৰ একজাম হৈ গৈছিলে।
উম।
অই পাছতহে গম পাইছো আমা লগৰ যে চবেই দিলে দিয়া মানে এণ্ট্ৰেঞ্চ চবেই দিছে।
আমি দুজনীহে থাকিলো নেকি।
হয়, দিয়া তুমি আৰুও আৰু ঋতুপৰ্ণায়ো দিছে নেকি, মোৰ সন্দেহ? মই মানে তাই, দিছে নেকি এইবাৰ সুধিবাচোন তুমি মানে কিবা ইনষ্টাগ্ৰামৰ ৰিলত কিবা
তুমি সুধিবাচোন পাৰিলে।
এ মই তেওৰ লগত চোন তেনেকে কথাই নাপাতো। তুমিহে অলপ মানে ক্ল'জ মানে ইনষ্টাগামত মই দেখিছিলো হা কিবা ডি এল এডৰ এটা কিবা পি ডি এফ বিচাৰিছিলে পঢ়ি আছে নেকি তাই মোৰ মতে দিছে নেকি একজাম নাজানো আও
উম।
অ আজিকালি দিলেওনো কোনে ক'ব দিয়া হয় মই দিছো বুলি।
কিয়নো আমি মই দিছো বুলি চোন আমাক সুধিলে কৈয়ে দিও এই সেইবিলাক চব পেটকুপটীয়া মানুহ নকয় আও কিনো ক'ম?
সেইটোৱে আমিহে চব কথা ডাইৰেক্ট চবকে কৈ দিও।
উম কিবা থাকিলেও দি দি দিও।
তাকে আমাক কোনো গুৰুত্বই নিদিয়ে এ মানে কি জানা চবে যে লুকোৱাব বিচাৰে চব কথা
উম সিহঁতৰে ভাল হওক আমি নহয় ভাল হ'লে চবেই হওক ন আমি সেইটো চিন্তা কৰো সদায়।
উম অ এনেও দিয়াচোন ডি এল এডতো আৰু ছাৰহঁতে কৈছে দুহেজাৰ ত্ৰিশ চনত বোলে নাইকিয়াই হ'ব
নাইকিয়াই হব সেইকাৰণে ডি এল এডৰ মাথা মৰা নাই ময়ো।
সেইটো এনেও চোৱা ডি এল এড টো মানে পিছলে যদিও কিবা হয়গৈ সেই বি এডৰ কিবা এটা ভাগ হৈ যাবগৈ।
উম বি এডৰ হে তুমি কি কৰিছা বুলি ডাইৰেক্ট সুধিব হয় নে নহয় কাৰণ ইমান সোনকালে একে চাৰি বছৰতে যে চাকৰি পাম একো কথা নাই হয় নহয় পিছৰ তাৰ পিছত মাৰিবলে কাৰণেও
ডি এল এড ডি এল এড বাৰু কৰিলেও সিহঁতে হা আৰু লগতে চাকৰিতো পাবও লাগিব। পাছলে যদি ডি এল এডখনে যদি কাম নিদিয়া হৈ যায় তেতিয়া কি কৰিব যদি ডি এল এডটো যদি উঠিয়ে যায়। অ সেইটোৱেতো ন সেইকাৰণে আমি ডি এল এড কৰা নাই। হয় দিয়া বি এডে কৰিম।
আও মই মানে আমা মামী এগৰাকী আছে আমাৰ মামীও মানে তোমাৰ বি এড পাছ কৰা ন মামীক কৈছো বোলো মামী মই পাছ কৰিম জানো। কাৰণ বহুত পঢ়িব লাগিব মামীয়ে কৈছে একো নহয় পাছ কৰিবা দিয়া পঢ়া পঢ়িবা খালি একো নহয় পাছ কৰিবা।
উম হেই মামীয়ে কি গভমেণ্টত পঢ়িছিলে নেকি
উম। আমাৰ মামা মামী দুইজনে, পালে আমা মামা মামী দুইজনে টেটৰ
এ অকনমান ভালকে ক সেই বস্তু বিলাক গম চম ল'বাচোন তেতিয়াহে দুইজনীয়ে কিবা এটা ক হেৰি কৰিব পাৰিম।
তাকে মোক মামীয়ে কৈছে পঢ় বুলি কৈছে কৈছে হেন কিতাপ চিতাপ আনি কৰি পঢ়িব দিছে। আও মানে আমাৰ কি জানা আমাৰ মামা মামী দুইজনে মানে বহুত চোকা হয় সিহঁত মানে তোমাৰ বহুত এক্সপেৰিেঞ্চ হৈছে আৰু মানে কি সিহঁত কেনেকোৱা আছিলে জানা মানে বি এ পাছ কৰি সিহঁতে শংকৰদেৱত টিছাৰ কৰিছিলে।
এ অ
সিহঁতে সে শংকৰদেৱত টিচাৰ কৰি থাকোতে সেই তেনেকে টাইম উলিয়াই পেলাই সিহঁতে পঢ়িছিলে আৰু মামীয়েে কোৱা মতে তোমাৰ মামীয়ে হেৰি ফাৰ্ষ্ট ডি এল এড কৰিছিলে।
অ।
তাৰপাছত আগতে মান কি ওলাইছিলে ডি এল এড কৰিলে নহ'ব তাৰ পছত আকৌ বি এডো লাগিব বুলি কৈছিলে নহয়।
আগতে কৈছিলে তেনেকে
অ আগতে আছিলে সেইটো নিয়মটো মানে টিচাৰ সকলে মানে অ মানে তেতিয়া মামীয়ে ধৰি লোৱা তোমাৰ টিচাৰ কৰিছিলে তাছত কলে বি এড লাগিব আকৌ মামীয়ে বি এড কৰিছে।
উম।
আৰু মামি তোমাৰ এম বি এ পঢ়িলে এম এ পঢ়িলে তাৰপিছত আকৌ টিচাৰো হ'ল বেলেগ বেলেগ প্ৰাইভেট স্কুলত পঢ়াইছেও টিউচন মানে বহুত কষ্ট কৰিছে সিহঁতে আৰু, কৈ কৈহে ইমানখিনি পাইছেগে।
এই কষ্টৰ ফল মিঠা আছে সেইটোৱে আও প্ৰমাণ।
উম। এতিয়া মামা তোমাৰ ভাইচ প্ৰিন্সিপাল হৈ আছে মানে মাই মামা মানে ভাইচ প্ৰিন্সিপাল হ'ব নিবিচাৰে কিন্তু মানে টিচাৰে জবৰদস্তি মামাক পঢ়াই থৈ দিছে ত আহিব নোৱাৰে ঘৰত মামী অকলে থাকে।
অ ভাইচ প্ৰিন্সিপালৰ বহুত দায়িত্ব থকাে কাৰণ প্ৰিন্সিপালেটো এনে বেছি কাম নকৰে ঘুহিতে ফুৱে হয়। কিয় ভাই প্ৰিন্সিপালে গোটেই কলেজখন চম্ভালি থাকিব লাগে।
সেইটোৱে অ মামীয়ে কৈছে মই কৈছিলো বোলো কি কৰিম। তাৰপিছত মোক কৈছে যদি মানে এনেকুৱা টিউশ্যন চিউচনো কোনোবাই শিকায় বা এনেকুৱা ধৰি ল উ যদি কোনোবাই শিকোৱা কিবা চেণ্টাৰ টেণ্টাৰ আছে কৈছে তাত আগতীয়াকে পঢ়ি থাকিব দিছে। কৈছে মানে একেদিনাখনে আমি নোৱাৰিম ন।
উম একেদিনাখনতো নহ'বই ন, আগ
সেইটোৱে, আৰু মই যে সেইদিনাখন ডি এল এডৰ কুৱেশচন পেপাৰ যে দিছিলে ইনষ্টাত তুমি চাইছা?
অ মই চালো তুমি যে দিছিলা ৰিলটো।
ইংলিছ খিনি অলপ টান আছে আৰু যে ইংলিছত আহিব দিয়া
ইংলিছৰ আৰু গ্ৰামাৰখিনিয়হে।
নহয় নহয়। কুৱেশনটো মানে আছামিজত থাকিলেও তোমাৰ আনচাৰকেইটা ইংলিছতে দিছে।
উম। উম সেইটো ইমান প্ৰব্লেম নাই বাও, পঢ়িবতো জানোৱে আমি খালি মানে বস্তু খিনি শিকাটোহে ডাঙৰ কথা আৰু বেছিকে মানে মই টান পাম কি মেথছখিনি।
সেইটোৱেতো আমি আমাৰ গ্ৰামাৰ আৰু মেথছটো অলপমান টান লাগিব ন। সে আগৰপাই পঢ়িব লাগিব, উম আগৰপাই পঢ়িব লাগিব।
এই তিনিটা মানে ভাল হলে হৈ যাব, বাকী খিনিটো মানে মুখষ্ট বিদ্যাহে আও মুখস্তটো বিদ্যাটো ভাল লাগি যেনিবা মোৰ, পঢ়িব পাৰিম বাকী এনেই খালি সেইটো যোনটো বস্তু মানে অশান্তি পাওঁ ন সৰু পৰাই অশান্তি পাওঁ সেই মেথছ ত' সেইটোয়ে অশান্তি হব, আৰু মেথছৰ নিচিনা ৰিজনিং গালো অশান্তি হ'ব।
সেইটোৱে, তুমি ভাবিছোৱাচোন আমি নহলে মেট্ৰিক পাছ আমি ধৰি ল যেতিয়া মেটিক কাৰণে পঢ়ি আছিলো, আমি ভাবিছিলোঁ গণিতটো ইমান টান হয়নে?
উম।
তাৰ পিছত ভাবিছিলে হায়াৰ ছেকেণ্ডাৰী গণিতটো নাইকিয়া হৈ যাব তেতিয়া গণিত লোৱা নাছিলো, কিন্তু তেতিয়া তোমাৰ ইডুকেশ্যনতে অংক আছিলে।
অ
হয়নাই তাৰপাছত ভাবিলে হায়াৰছেকেণ্ডেৰীত জি হল হল বি এত অংক সংক নাপাম তাৰিছত বি এডত অ মানে বি এ পঢ়োতেও আমিতো অংকটো পাইছোৱে তোমাৰ, এডকেশ্যনত দীঘল দীঘল অংকই পালো হয়।
উম।
এতিয়া আকৌ তুমি এণ্ট্ৰেঞ্চ এটা দিবলে আগতে ইমানখিনি তুমি চোৱাচোন মেট্ৰিক ইমান পঢ়িলা হায়াৰ চেকেণ্ডাৰী কাৰণে ইমান ইমান পঢ়িলা বি এ কাৰণে ইমান পঢ়িলা তাৰ ভিতৰতো এটা একজাম দিব কাৰণে আকৌ তুমি ফাৰ্ষ্টৰ পৰা পঢ়িব লাগে, সেইটোয়ে এই ইমান খিনি
এ আমাৰ একচুৱেলি সেইটো হয়, আমাৰ ইণ্ডিয়াৰ এডুকেছন চিষ্টেমটোৱে বহুত মানে বেয়া বুলি ক'লেও ভুল নহয়।
উ এই মায়ে মাতি আছিলে বুইছানে।
অ যোৱা নেকি?
উম।
যোৱা নে বোলো
তাকে তোমাৰ ৰাখিম নে কি কৰিম নে কিবা ক'বা আকৌ।
নাই সেইটোৱে আও দিয়া, আমি হেৰি অ লৈ ল'ম, কো মোৰ লগত কি ভাল চেণ্টাৰ আছে গম লোৱা ভালকে তাৰপিছত ফিজ তিচৰ কথা এ মোৰ মতে কি হয় গম পাইছানে মানে মাহেলী মাহেকীয়া কৰিলে ভাল হয় মানে মান্থলি যদি পইচাটো দিওঁ তেতিয়া ভাল হয় কাৰণ আমি কেতিয়াবা নাযাম ন'এমাহ মান ড্ৰপ দি দিম সেইটো পইচা এনেই যাব। আও কলেজ আও এনেও হেৰি আমি অফ পাওৱে হয় নহয় সেই তেতিয়া এমাহ মান ত 'আমি এনেও নেযাওঁ বস্তুটো প্ৰব্লেমটো মানে মোক সেইটোহে বাকি একো প্ৰব্লেম নাই।
সেইটোৱে কৰিব লাগিব এতিয়া কিবা এটা।
উম, দিয়া হ'ব দিয়া যোৱা নহলে।
অ', অ', হ'ব দিয়া উম।